হেল্ল'। অ, ন অ, নমস্কাৰ। আহ, খবৰ ভাল?
আহ আছোঁ দিয়ক।
আচ্ছা, আচ্ছা। অ, কি কৰিছে বৰ্তমান?
উম, এনে আছো, ফ্ৰী টাইম হৈ আছে এতিয়া।
আচ্ছা, খোৱা লোৱা হ'ল আপোনাৰ?
হল, হল, হল।
উম, কি খালে আজি?
আজি তো ভাতে খালোঁ।
উম, হম।
দাইল, ভাত, ভাজি তেনেকুৱা আৰু।
আচ্ছা, ঠিকেই আছে বাৰু। পিছে আপোনাৰ স্বাস্থ্য পাতি কেনে আছে, চব ঠিকে আছে?
স্বাস্থ্য পাতিটো অ, ভালে আছে বুলি ক'ব লাগিব ভগৱানৰ কৃপাত। কথা হ'ল স্বাস্থ্যৰ প্ৰতি খুব মই যত্ন লওঁ। কবলৈ গলে। উম, এইটো দৈনন্দিন জীৱনত
বহুত ধুনীয়াকে নিজৰ স্বাস্থ্যৰ ওপৰত মই বৰকে গুৰুত্ব দিওঁ বুলি মই নিজকে অনুভৱ কৰো উম, যাৰ ফলত আজি মই ওপৰলা কৃপা লগতে নিৰোগী আৰু সুস্থ
সুস্থ সবল হয়
হয় বুলি মই নিজকে অনুভৱ কৰিছোঁ ঠিক তেনেধৰণ ঠিক তেনেধৰণৰ আহ। আপোনাৰ পৰা মই সুস্থ জীৱন যাপন কৰিবৰ কাৰণে- কেনে ধৰণৰ- খাদ্যয়ৰ আহ প্ৰস্তুত হ'ব লাগে বা কেনেধৰণৰ- আহ কৌশল অৱলম্বন কৰিলে আমাৰ জীৱন- বা দেহা- নিৰুগী আৰু সুস্থ হৈ থাকিব তাৰ ওপৰত অকমান কব নেকি আপুনি?
অঁ। অঁ আচলতে কবলৈ গ'লে মানে মই সিমান মানে মোৰ স্বাস্থ্যতটো সিমান ভাল নহয়। মানে অকমান মানে আনতকে দুৰ্বল বুলি ক'ব লাগিব, সেইকাৰণে মানে এইটোও কব লাগিব যে মই মানে- আ এজন সাধাৰণ মানে নৰ্মেল মানুহ হিচাপে কেনেকে ধৰি লওঁক থাকিবলৈ কিমান কি কি মানে অৱলম্বন কৰিব লাগিব আ চৌ সেইটো মানে মই আহ সৰুৰে পৰা কব গলে শিকি আহিছোঁ বা মানে নিজে সেইটো কৰি আহিছোঁ। অ অকনমান তেনেকে কব বিচাৰোঁ মানে মই বহুত কেইজন চিকিৎসকৰ ওচৰত গৈছোঁ মোৰ মানে আহ সৰু সৰু মানে কথা মানে এই ইঁহত অকমান ধৰি লওক ঠাণ্ডা পালো বা কিবা সেই অকমান মানে বতাহ লাগিলেই মোৰ মানে বেমাৰ হৈ যায় সেইকাৰণে মানে মই চিকিৎসকৰ ওচৰত ঘূৰিয়ে থাকিব লগা হয় তাতে চিকিৎসকসকলে মোক মানে এটা কথা বহুতে কয় কব গলে সকলোই দুটা কথা কৈছে মোক যে ধৰি লওক পানী খাওক বেছিকৈ আৰু আহ যোগাসন কৰক যিটো মানে ক'ব গ'লে মানে আহ সকলোৰে বাবে মানে আহ- প্ৰযোজ্য হব কাৰণ ধৰি লওক পানীটো আমাৰ দেহৰ বাবে বহুত খিনি প্ৰয়োজনীয় আৰু- মানে এটা নিৰ্দিষ্ট- যথেষ্ট পৰিমাণৰ পানী খালে আপুনি বহুতখিনি বেমাৰ পৰা ধৰি লওক ছালৰেই হওঁক- বা আপোনাৰ ভিতৰুা বেমাৰ- মানে হওক শৰীৰটো যিকোনো মানে আহ আপোনাৰ- দেহৰ বিভিন্ন ধৰণৰ পৰা ধৰি লওক পেটৰ হওক, কিবা হওক- সেইবিলাকৰ পৰা আপোনাক মানে দূৰত ৰাখে। ত ক'ব গলে পানীটো এটা নিৰ্দিষ্ট পৰিমাণৰ যিখিনি আমাৰ- প্ৰয়োজন হয় দেহত। সেইটো খোৱাটো বহুতেই জৰুৰী আৰু মই ভাবো যেতিয়া- পৰা মই অকমান পানীৰ পৰিমাণটো বঢ়াইছো মানে খোৱাতো বঢ়াইছো। তেতিয়াৰ পৰা মই- অকণমান ধৰি লওক মানে- অকমান ক'ব গলে অলপ ভাল অনুভৱ কৰি আহিছো আগতকৈ। আৰু যোগাসন। যোগাখন টো ধৰি লওক আহ যেতিয়াৰ পৰা কৰা আৰম্ভ কৰিছো- মোৰ মানে এনজাইটি আছে। তাৰ পৰা যোগাসনতটো কৰা- পৰা মই বহুত খিনি মানে ধৰি লওঁক মোৰ দেহটো বহুত সুস্থিৰ মানে - শান্ত হবলে ধৰিছে। মোৰ মনটোক বহুত খিনি মানে আহ কন্ট্ৰল কৰিব পৰা হ'ল। চৌ মোক মানে ধৰি লওক আপুনি মোক- মানে মানসিকৰ লগত আপোনাৰ ধৰি লওক মানে ফিজিকেল- মানে সেইটো স্বাস্থ্যটো মানে ভাল হৈ যায়। লাহে লাহে সেইকাৰণে এই দুটা মানে- অঁ। মানে আপুনি মই নহয়। মানে সকলোৱে কৰাতো মই বিচাৰো আৰু ধৰি লও আপোনাৰ শৰীৰক- সুন্দৰ কৰি ৰাখে, সতেজ কৰি ৰাখে। এতিয়া মানে মই দেখিছো বহুত ধৰি লওক আহ- আহ মানে বহুত বয়সীয়ালে মহিলা হওক মানে পুৰুষে হওক মানে যিবিলাকে এইবিলাক- লগৰ লগত জড়িত থাকে মানে দৈনন্দিন জীৱনত এইবিলাক মানে তেওঁলোকে কৰি আহিছে। তেওঁলোক মানে- মানে তেওঁলোকৰ সমবয়সীয়া মানুহতকৈ অকমান দেখাত ধৰি লওক অকমান ডেকা যেন লাগে। ইহ্ আৰু মানে ধৰি লওক মানে তেজবান যেন অনুভৱ হয় মো মোৰ মানে অভিজ্ঞতা অনুসৰি ই আহ্ আৰু খোৱাৰ ক্ষেত্ৰত ক'বলৈ গ'লে খোৱাটো হ সকলো বস্তু খোৱাই জৰুৰী ই আহ্ ধৰিলওক আহ আপুনি আহ এনেকুৱা নহয় যে কেৱল সেউজীয়া শাক-পাচলি খাই আপুনি কেৱল থাকিব পাৰিব মানে হা স্বাস্থ্য মানুহ কৰিবলে কুৱা নহয় ইহ্ মাছ-মাংসৰো সিমানে প্ৰয়োজন আছে এফালে কণীটোৰো সিমানে প্ৰয়োজন আছে ফল-মূলৰো সিমান সিমানে প্ৰয়োজন আছে চ' এটা সীমাত থাকি আপুনি সকলো খিনি ই আহ মানে গ্ৰহণ কৰাতো সম্ভৱ মানে আপোনাৰ ভাল স্বাস্থ্য এটা বনোৱাৰ বাবে প্ৰযোজ্য বুলি মই ভাবো। তেতিয়া আপুনি আপোনাৰ ফালৰ পৰা জনাবচোন কি ভাবে?
নহয়, আপুনি যিখিনি কথাটো কৈছে এইটো নিতান্ত প্ৰয়োজন কৰিবলগীয়া আৰু এইটো দুৰুপ সত্য কথা। এশ শতাংশয়ে আপোনাৰ কথাটো হয়।
অ
তাতে এটা কেনা লাগি আছে বুলি মই অনুভৱ কৰিছো সুস্থ জীৱন-যাপন কৰিবৰ কাৰণে বা নিজৰ দেহাত নিৰোগী কৰি তুলিবৰ কাৰণে
উম হু।
প্ৰথম কথা হ'ল লোকেতো বহুত কথা কৈ দিয়ে যে এক্সাৰচাইজ কৰা যোগাসন কৰা ইটো খোৱা সিটো খোৱা তেনেধৰণৰ বিভিন্ন ধৰণৰ কথা মানুহে উপদেশ দিয়া সেই স্থলত মানুহবিলাকৰ যিজন ব্যক্তিয়ে সেইটো আচলতে ফল' কৰিবলৈ গৈ বা এ নিজকে সেই ব্যৱস্থালৈ নিবৰ কাৰণে যিখিনি তেওঁ লোকে কোৱা কথাটোৰ ওপৰত বিশ্লেষণ নকৰাকৈ কামখিনি কৰি গৈ থাকে তেতিয়াহলে কিন্তু কেনা লগাৰ এ এ এ আ আ আ
এশ শতাংশই হয় বুলি মই কম কিয়নো কিছুমান কামক জানি বুজিহে কৰিবলৈ কৈছে আৰু আমি জানো যে মানুহে আহ যোগাসন কৰিলে ভালকৈ পানী খালে বেছিকে পানী খালে কমকে শুলে মাছ-মাংস খালে নিৰামিষ খালে আ নিজৰ দেহাটো সুস্থ আৰু নিৰোগী কৰি ৰাখিব পাৰে তেনে কথাবিলাক মানুহ বিলাকে লিপিবদ্ধ কৰিও থৈ দিছে বা কৈও থাকে। কিন্তু সেইখিনি তে এটা কেনা লগা হল যে প্ৰত্যেক টোৰ মানুহৰে দেহা আৰ উষ্ণতা আৰু দেহাৰ যিখিনি গুণ-গৰিমা সেইটো কিন্তু পৃথক পৃথক হয়, গতিকে সেই পৃথক অনুযায়ী বা গুণ-গৰিমাৰ অনুযায়ী তেওঁ যিখিনি খাদ্য গ্ৰহণ কৰিব লাগে যিখিনি কৰ্মক তেওঁ কৰিব লাগে সেইখিনি কৰ্ম নকৰাকৈ তেওঁ বিপৰীতে কৰাৰ কাৰণেহে আহ অন সেইবিলাক দেহত কিন্তু বেমাৰ বা আহ ৰোগ-ব্যধি আমি দেখিবলৈ পোৱা যায়। গতিকে সেই কথাটো মই আপোনাৰ কোৱাৰ কথাটোৰ ওপৰতে মই কম। আপুনি যেনেকে কৈছে মানুহে সুস্থ জীৱন-যাপন কৰিবৰ কাৰণে যেনেকে প্ৰত্যেকটো দিনাই ভালকে পানী খাব লাগে প্ৰত্যেকটো দিনাখনাই মানুহে যোগাসন কৰিব লাগে এইটো সঁচা কথা, কিন্তু নিজৰ দেহাত টো চাই নিজৰ দেহাটো কোন বস্তুটো কৰিলে দেহাটোৱে সুস্থ হৈছে কোন দেহাটো। কোন দেহাটোৰ কাৰণে কোন বস্তুটো প্ৰযোজয় সেই কথাটো প্ৰথমতে জানি লোৱাটো খুব উচিত বুলি মই ভাবো।
হয় ঠিকে কৈছে নিজৰ দেহৰ প্ৰয়োজন অনুসৰি কৰি মানে সকলোৱে মানে এই ৰাস্তাত তটো মানে সে কৰিলে ভাল হয় আৰু মানে এটা কথা আছে যে ধৰি লওক অতি মাত্ৰাটো চবতে মানে সকলোতে বেয়া। ধৰি লওক যিহেতু ভালেই হওক ভাল বস্তু ভালটোও মানে অতিমাত্ৰাটো বেয়া হয় ধৰি লওক মানে যিটো কৈছো যে আহ ধৰি লওক কামেই হওক বা কিবা এটা খাদ্যই ধৰি লওক মাছ মাংসই ধৰি লওক। আপুনি এটা নিয়মত খাই আছে, কিন্তু যদি আপুনি সেইটো বেছি পৰিমানমানে খাই দিয়ে যে মানে ভাল বুলি ভাবি আপুনি বেছি পৰিমমানণে খাই দিয়ে, বা ধৰি লওক ফল মূল যে আছে ফল মূল যদি আপুনি ভাল বুলি ভাবি যে বেছি পৰিমাণে কেৱল সেয়ে খাই থাকে সেয়ে খাই থাকে কি? সেনেকুৱা যদি মানে হয় দেন আপোনাৰ দেহত মানে বহুত কিছুমান বস্তু মানে এলিমেণ্টছ কমি যাব যাৰ ফলত আপোনাৰ নানান বেমাৰ হ'ব পাৰে বা ধৰি লওক পুষ্টিহীনতা কিবা মানে এনেকুৱা ধৰণৰ বেমাৰ হ'ব প তণে মই ভাবছো ধৰি লওক আ আপুনি কোৱাৰ দৰে মানে আগতে ধৰি লওক নিজৰ দেহাৰ পৰীক্ষা কৰি লোৱা উচিত মানে কি প্ৰয়োজন এজন ধৰি লওক মানে আ ধৰি লওক যাৰ যাৰ মানে এইবিলাক মানে জ্ঞান আছে যি এইবিলাকৰ হয় জানে তেওঁৰ কৰা ধৰি লওক এইবিলাক মানে জাননী লৈ এইবিলাক কৰাো উচিত বুলি মই আৰু ধৰি লওক। মানে সেই কাম কি বুলি কয় মানে ধৰি লওক হাৰ্ড ৱৰ্কে ধৰি লওক কিছুমান মানুহৰ বাবে নহয় কিছুমানৰ কাৰণে ধৰি লওক সেইটো ভাল হয় সেই হড়াটো ধৰি লওক মোৰ বাবে অলপ মানে অসুবিধা হয় কাৰণ মই খোৱালত অকণমান কষ্ট পাওঁ যদি মই বেছি কাম কৰো ধৰি লওক মোৰ গা বেয়া কৰে উশাল ল'ব নোৱাৰা হয় সেয়ে ধৰি লওক আ মানে এইবিলাকৰ পৰা মই বিৰত থকা উচিত আপুনি কোৱা মতে হয় কথাটো
ঠিক আছে সেই কথাটোৱে জনাাতটো উচিত আৰু তাতে যোগাসন কৰিলে মানুহে কোনটোৰ যোগাসনৰ পাছত কোনটো কৰিব লাগে। সেই কথাটো জনা উচিত গতিকে মই ভাবো মানুহে যি খিনি কাম নকৰক কিন্তু জানি বুজিহে পুৰা উচিত আছে বুলি মই ভাবো।
উম উম হয় ঠিকেই কৈছে আপুনি বাৰু এতিয়া ভাল লাগিল কথা পাতি এতিয়া মানে ৰাখো আৰু
ঠিক আছে।
উ উম থেংক ইউ থেংক ইউ